হেল্ল' শুনিছানে?
অ' শুনিছো, তুমি শুনিছা?
আহ শুনিচো শুনিচো।
কি কৰছ?
নাই এনেই আছো তুমি?
অ' এনেই বহি আছো কোৱা।
নাই, নাই কোৱা।
এ কেফে চাই আছো ৰবা গুৱাহাটীত ইমান, কেফে হোৱা হৈছে আজিকালি। কৰাই টান হয়।
মানে এইবোৰ হৈছে।
পোৱা মানে পোৱাাতটো হৈছে ৰ'বা, কিন্তু কিছুমান আৰু কমপ্লেইন শুনি আছো মই।
অ'‌ কি?
উম হম।
কি কমপ্লেইন?
এই কাৰোবাৰ চাৰ্ভিচ বেয়া, কাৰোবাৰ খানা বেয়া, আৰু আজিকালি মানুহ বিলাকে খালি ফটো উঠিবহে যায়গে সেইবিলাকত, খোৱাতকে বেছি।
সেইটো হয় বাৰু এ খানা বেয়াটো এতি চব জাগাত আৰু মানুহক লৈ পিনে যে ভালে দিব সেইটো নকৰে ন কিছুমানে খালি পইচা বনাব লাগে বা এনেই দিব মন গৈছে দি দিলে সনেকুৱা কৰে।
নাই কিছুমান আছে কমতে মানে ভাল এয়া বনাই আৰু। আৰু আমাৰ ইফালে আৰু আমাৰ এই এইটো চাইত ভাল ভাল আছে, উজান বজৰ চাইডত ভাল ভাল আছে কেইটামান, তাতেটো বহুত একেবাৰে আৰু আৰু বেছিকে কেফেতকে আজিকালি মানুহবিলাকে ষ্ট্ৰিট ফুড বেছি খাই আৰু।
অ' সেইটোও হয় অৱশ্যে।
এ ফুড কাৰ্ট বিলাক লৈ যে গৈ থাকে যে সেইবিলাকৰ নাই ভাল আজিকালি ল'ৰাবলাকে নিজৰ মতে কৰিব লৈছে। নিজৰ ব্যৱসায় কৰিব আৰম্ভ কৰিছে। আৰু এতিয়া মানে আত্মনিৰ্ভৰ হৈছে আৰু নিজৰ ওপৰত। নহ'লে আৰু আগতে চাকৰি চাকৰি চাকৰি চৰকাৰী চাকৰি লাগে বুলি ল'ৰাবিলাক বেছিকে ঘৰতে থাকে আৰু কাম বন নকৰে। একপক্ষে ভালে হৈছে কিন্তু সেইয় আৰু আমাৰ মানুহখিনি অলপমান নলেজ লাগিব কেফে এখন কেনেকে চলাব লাগে কাৰণ এতিয়া কম্পিটিশ্য বহুত, আৰু ঘপকে কেফে এখন খুলিম বুলি কলেও খুলিব নোৱাৰে মানুহে।
সেইটো হয়।
বহু বহুখিনি বস্তু চাব লাগিব তোমাৰ, যেনে খানাটো তাৰপিছত তোমাৰ আৰু আজিকালি বেছিকে মানুহ বিলাকে কিবা ফটো উঠি পেলাইহে বেছিকে এয়া কৰে অলপ এষ্টেটিকো হ'ব লাগিব।
দেখাত ভাল হ'ব লাগিব।
সেইয়া আৰু দেখা খাত ভাল আজিকালি আৰু যেন যিবিলাকে আৰু এষ্টেটিক বুলিহে কয় নে কিবা বোলে, সেইবিলাকে আৰু শব্দ আজিকালি আমাৰ
আহ, সেইটো হয়, এয়া আহ নতুন প্ৰজন্মই মানে অলপ বস্তুবোৰ দেখাত ভাল লাগক
ভাল লাগক আৰু জোগাতো এনেকুৱা জেগা ল'ব লাগিব য'ত মানে যোনখিনি জোগাত মানে কেফে বোলা নাই আৰু আজিকালি মানে এটা জেগাত কেফে খুলিলে মানে তাতে মানে দহখন খুলিব একেবাৰে, বজাৰ হৈ গৈছে আৰু বিভিন্ন ধৰণৰ যোনে যি খাই আৰু মাছৰ পৰা, মঙহৰ পৰা, তুমি কিয়ে খোৱা আৰু
সেইটো হয় বাৰু কিন্তু অলপ আৰু ব বেলেগ-বেলেগ জাগাত অলপ ভালকে মাথা মাৰি কৰো
অ সেইটোয়ে আৰু যোনবিলাক জেগালৈ মানে গৈ পোৱা নাই এতিয়ালৈকে এইবিলাক কেফে-চেফে বিলাক ত সেইবিলাক জেগা লৈ, মানে সেনেকুৱা খুলিলে ভাল হয় আৰু, সেই জেগ বিলাকতো মানে বিক্ৰীও ভাল যাব, মানুহখিনিও ভাল পালে আৰু সেনেকুৱা জোগাত দুটামান ল'ৰা চাকৰিও পালে। অ সেইয়ে আৰু, এতিয়া মানে এটা জোগাতে মানে এতিয়া এটা জেগাতে মানে মাখি পৰা দিয়ে আৰু চবে এটা জোগাতটো ভাল লাগিল মানে সেইটোতে আৰু দহখন মান গছেে খ দিব আৰু
কিন্তু আজিকালি জেগাবোৰৰ দাম নিজৰ-নিজৰ জেগা নাথাকে ন, ৰাস্তাৰ ওচ সেই জেগাটো ভাড়াত লব লাগে ন, ত ভাড়া বা কিনাতো দাম আছে।
হয় বাৰু, সেইটো কথাটো হয়, কিন্তু কিছুমানে আজিকালি মানে সেই দামটো হলেও মানে, যদি জানে যে মোৰ বিক্ৰী ভাল হ'ব গ্ৰাহক বেছি আহিব, তেতিয়া মানে আৰু সেইটো আৰু মানে ইমান আৰু গাত নালাগে আৰু কিন্তু সেনেকুৱা এটা জোগাত লৈ যত যদি তোমাৰো কেফে আছে মোৰ কেফে আছে আৰু এখন আহি যদি খুলি দিয়ে, তেতাতো অলপ দিগদাৰ হবই দিয়াচোন।
সেইটো হয় কিমান সনেকুৱা হলে তুমিমাৰ মানে ভাল হব লাগিব আৰু
এ কম্পিটিচন টাইপ হৈ যায় আৰু তোমাৰ এতিয়া, এতিয়া কিছুমান এনেকুৱা ল'ৰা আছে যোনবিলাক ল'ৰা দেখিছো ধুনীয়া-ধুনীয়া অসমীয়া থালি-চালিও দিয়ে আজিকালি কেফে বিলাকত, মানে থালি-চালিও পায়, কিবা কম্বৌ বোলে কিবা এনেকুৱা এটা বস্তুও পায়, যত মাছ, মাছ-মাংস অ, দালি, লগতে কিবা এটা অলপমান পোলাও বা তোমাৰ ভাত তেনেকুৱা দি দিব আৰু, এ সৰু-সৰু কম ব দুশ পঞ্চাশ টকা, তিনিশ টকা, এনেকুৱা বন, ভালেই, মানে ভালে লাগে খাই পেলাই, মানে বাজেট ফ্ৰেণ্ডলিও হয় আৰু কলেজৰ ষ্টুডেন্ট খিনিৰ কাৰণে বেছি ভাল আৰু-
উম, সেইটো হয় বাৰু
মানে মধ্যবিত্তৰ মানুহখিনিৰ কাৰণে ভাল আৰু পটককে আৰু তুমি ফাইভষ্টাৰ এটাতো বা হোটেল এখনতো তুমি যাব নোৱাৰা ন, মধ্যবিত্ত মানুহ যোনখিনি আছে আমাৰ সেইখিনৰ কাৰনে ভাল আৰু কেফে এখনত খোৱা মানে ফেমিলিৰ লগত বহিপেলাই -
অ কিন্তু বেছিভাগ কেফেবোৰতো এয়াৰ কাৰণে চলি আছে, কলেজত যোৱা ষ্টুডেন্ট খিনি, স্কুলত যোৱা ষ্টুডেন্ট, নতুন প্ৰজন্মখিনি-
অ মানে সেইখিনিৰ কাৰণে, সৰু-সৰু ল'ৰা-ছোৱালীখিনিৰ কাৰণে, সেইখিনি যদি আত আকৰ্ষণ কৰিব পাৰি তেতিয়াতো আৰু ভালেই, তোমাৰ মোটামুটি ভাল-ভাল গ্ৰাহকে পোৱা যায় সেইখিনি যদি তুমি টাৰ্গেট কৰিব পাৰা। সেইটোয়ে কওঁ এ কেফে বিলাকে ষ্ট্ৰেটেজি বনালে হ'ল আৰু কিন্তু হয়ো আজি মানুহবিলাকে ইমান কেফে খুলিছে, মইয়ে এতিয়া বিচাৰি-বিচাৰি পেলাই হাইৰাণ হৈ গৈছো, কোনখনত যাও, কোনখনত নাযাও, চবতে ভেৰাইটি বেলেগ--বেলেগ আৰু।
চবে খাবলৈ মন যায় সেইটোও হয়। ভেৰাইটী বিচি থাকিল খোৱাৰ মনটো
ভেৰাইটি হলে বোলে কি হব, চবতে চব নহয়, নহয়, কবাত চাৰ্ভিচটো বেয়া, কবাত আকৌ খানাটো বেয়া, কবাত বোলে আকৌ ফটো ভাল নাহে আৰু আজিকালি মানুহ বিলাকে বেছি ফটোতে ধ্যান দিয়ে খোৱাত
এইটো হয় কিন্তু খানাটো লাগিবই ন, ফটোত ধ্যান দিলেও
ন মই কিন্তু খাই ভাল পাওঁ দেই ফটোতকে
নাই, নাই, খাই ল মইও ভাল পাওঁ।
সেই ফটো হওক নহওক
খাইতো মইও ভালে পাওঁ।
অ সেই আৰু মানে ফটোখন ভাল হওক-নহওক, কিন্তু খাই কিন্তু ভাল হ'ব লাগিব আৰু তাক
এই, কেইখনমান ভাল-ভাল জেগা আছ ভাত ভাতাল হিচাপে ভালকে দিয়ে মাংসৰ লগত নহবা গাহৰিৰ লগতো- সেইবোৰ জেগা যাবও পাৰি।
পাৰি। এ ইমান আকৌ মানে মই গাহৰিতটো বেছি নাখাওঁ, তাৰ মানে অলপ প্ৰেচাৰ প্ৰব্লেম আছেতো। অ' গাহৰিটো- - কমাই খোৱা আৰু ব্ৰইলাৰটোকে খাওঁ আৰু, মই নাই এনে লগত যোনটো যোন যাব সি খাব চাগে চাওঁ এনে কমতে যদি কৰ'বাত পাওঁ আৰু, তাকে কেফে চেফে দেখিলে কেতিয়াবা মন যায় নিজৰ এখন খোলো নেকি।
পাৰি। কিন্তু
এ বহুত কষ্ট এইবিলাক বিচাৰি থাকা বিচাৰি মেলা আৰু তুমি এ খানা বনোৱা এটা তোমাৰ ৰান্ধনিও লাগিলে এ বহুত এইবিলাক ঝামেলা। খোল বুলিলেটো খুলি দিব নোৱাৰি। ন।
সেইটো হয়। কিন্তু পাৰিলে আৰু ভাল হয় যমান দিনৰত।
তাকে বহুত বহুত পইচা লাগিব। দ দুোকান বিচাৰা টো লাগে আৰু দোকান বিচাৰ তুমি তুমি অলপমান তাতে ডেকৰেচন কৰা টেবুল চবুল কিনা পাকঘৰটো বনোৱা তাৰছত তোমাৰ আকৌ তোমাৰ এমপ্লয় বিচাৰিব লাগিব। খানা মান ৰান্ধনি বিচাৰিব লাগিব এ মোটামুটি তোমাৰ লাখ দেৰ লাখ টকা খৰচ গুচিহে যায় ন বেছিহে যাব ক'ৰবাত ক'বাত দহ বিশ লাখো গুচি যায় আকৌ। খিনি আহোতে আহোতে বিক্ৰী যাব। নে নাই কাষ্টমাৰ আহিব নে নাই- কিছুমান কেফেটো এনেই বন্ধ হৈ গ'ল তোমাৰ
অ' ন কিমান দ লাগিব তমান অ' হ'ব হ'ব
অ' মানে ৰিক্কটো থাকিবই কিন্তু মানে সেইয় আৰু তুমি বস্তুটো কৰিব জানিব লাগিব আৰু যদি আগ্ৰহ আছে তেন্তো তুমি এনেও ভালেই কৰিবা ন
সেইটো হয়,
তাকে মাজে মাজে ভাবো যদি এনো কিবা যদি অলপ স্কপপ পাওঁ খুুলি দিম আৰু পতককে এখন ধুনীয়া আৰু নতুন কেফে এখন
অ' খলা হল
আকৌ তোমাৰ পাৰ্মিচন দিয়া নিয় নাই পইচাওতো বহুত লাগিব ন পতককেতটো ইমান পইচাটো ঘৰৰ পৰাও দি নিদিয়ে
সটো ম কিন্তু খুলিব পাৰিলে ভাল আৰু ৰোগ পে ভাল যায়
অ' নহয় কিছুমান জাগাত তোমাৰ বোলো কেফে নাইে একদমেই নাই ত সেনেকুৱা জোগাত খুলি দিলে অলপমান বিক্ৰী যাব ব আৰু
সেইখিনি জাগাত বা নৱ প্ৰ্জন্ম থাকে নে নাথাকে ন
এ নৱ প্ৰজন্ম নহ'লেও হ'ব, মই যদি অসমীয়া খাদ্যত দি দিওঁ তেতিয়া তোমাৰ নৱজন্মান নাহিলেও মানুহখিনি আহিব ন, অসমীয়া খিনি আমাৰ অলপমান ফেমাচ হৈ গ'লে আৰু আমি আৰু ভাত নহলে চলিব নোৱাৰো যিহেতুকে। ধুনীয়া ভাতত ঠালী চালি যদি দি দিব পাৰো, তেতিয়াতো আৰু ভালেই হৈ গ'ল চব ফালে মোৰ। হেল্ল'?
হেল্ল' অ'।
নাই নাই দিয়া দিয়া তেন্তে কৰিম দিয়া তোমাক।
দিয়া, অ' ঠিক আছে।